অহ'।
কি কৰিছা?
এইয়া ভাত খাই অলপ ৰাস্তাত ওলাই আহিছো। ত?
মই একে ভাত খাই ৰাস্তাতে আছোঁ। কি, ভাত কিহে খালা?
ভাত আছিলে তোৰ বুট দালি আছিলে তাৰ পৰা ভাজি আছিলে, তাৰপিছত চাটনি আছিলে তেনেকে। আৰু তোৰ হ
মোৰ মাছ আছিলে জিকা হেদি বনালে। খালো আৰু। তাকে খাই একো নে কাৰেণ্টটো গুচি গৈছিলে যেন অমান
কাৰেণ্টো অকমান হেৰি কৰি আছে ত কাৰেণ্টটো মানে এইখিনি দিয়া আৰু অলপ হেৰি কৰি আছে ৰাতি ৰাতি কাৰেণ্টটো কাটিব লৈছে, এনেকুৱা গৰম দিন হ'লে এনেকে কাৰেণ্টটো কথাটো, এটা সমস্যা।
হ সমস্যা হৈ পৰি
গৰম দিনত মানুহে ফেন-চেন লগাই শুৱে।
অহ'।
ৰাতি হ'লে কাৰণ্টটো তেনেকে কাটি দিয়ে।
কাটি দিয়ে অ, কলেজ গৈছিলানে?
কলেজ আজি গৈছিলোঁ অহ।
মই তোমাক লগ নাপালো, মোৰ। মই মানে আগত গুচি আহিলোঁ।
অহ' মই যি অকমান ধোহাও দিব আছে, তোমাৰ শুলো অকমান দেৰি হ'ল।
আহ । মই আজি কলেজত ক্লাছ নকৰে বুলি ভাবিছিলো, কৰিলে ক্লাছ।
উম'।
তাকে কাইলে যাবা নে কি?
এই নাযাওঁ।
অহ'।
বন্ধ দিবই কাইলে ক্লাছো নহয় ভাল
তাকে তোমালোকৰ পোন্ধৰ দিনহে দিব হনো?
তাকে আমাৰ চেকেণ্ড ইয়াৰ খিনি পোন্ধৰ দিন দিব সেই ।
উম। বাকী ঘৰত চবৰে ভাল?
উম ভাল ভা'ল ভাল।
উম খেতি বাথালে গৈছেনে চব?
খেতি পথাৰলৈ খেতি মানে হেৰি হৈ আছে ভিতৰত কঠীয়াটো ৰুব হোৱা নাই।
ৰবা নাই আমাৰো একেই আছে এম হৈ আছে এতিয়া।
খেতি কাণে সেই কৰা নি? উম হালতটো বা আছে। তুমি এনেকুৱা হয় যে পোহৰ হালতটো বাই থৈছে এতিয়া হালটো বাই থলেতো তাত প ধই যেতিয়া হালটো বাই। থোৱা হয়, তাত মানে মাটিডৰাত বিভিন্ন ধৰণৰ তোৰ উ উ বস্তু পৰি থাকে জাবৰ জোথৰ থাকে। তাৰ পৰা সেইখিনি যেতিয়া এতিয়া বাই পেলাই থোৱা হয়, তেতিয়া মাটিখিনি খান্দ খাই পেলাই গোটেইখিনি সমানে মিলি যায়। মিলি যাৰ ফলত তাত উপ বস্তু খিনি তললে হৈ যায়, তলৰ বস্তু ওপলৈ হৈ যায়, আৰু এনেকুৱা ৰ'দত পুৰা হেৰি মাটিখিনি, একেলগে মিক্স হৈ পেলাই তাত থকা বস্তুখিনি একেলগে মি মিক্স হৈ যায়, আৰু মোৰ মাটি পুৰা মানে সাৰুৱা হয়। সেইকাৰণে মানে তেনেকুৱা যদি আগ ধৰি আতৈ কৰি থয়, তেতিয়া মানে মাটিডৰা খেতি কৰিলে খেতিৰ বাবেও উপযুক্ত হয়। ভাল হয়। কিয়নো, আমাৰ গাঁৱলীয়া জেগাত টো, সেই, ৰাসায়নিক সাৰ প্ৰয়োগ নকৰে খেতি কৰোঁতে। উ ধান খেতিটো, ধান খেতিৰ ক্ষেত্ৰত কৈছোঁ। ধান খেতিৰ ক্ষেত্ৰত মানে ৰাসায়নিক প্ৰয়োগ নকৰে, মানে ঘৰুৱা সাৰ, যেনে কেঁচু সাৰ তেনেকুৱা কুৰা ব্যৱহাৰ কৰে।
উম।
সেইটোও হয়। ৰাসায়নিক সাৰটো তোমাৰ প্ৰয়োগ কৰিলে মাটিটোও প্ৰদূষণ হয় অলপ। উম্ মাট টি প্ৰদূষণ হয় লগতে তোৰ মাটিটো আৰু উৰ্বৰতা শক্তিটোও হ্ৰাস পায় সেইকাৰণে। অ। আমাৰ গাঁৱলীয়া জেগাত খেতি
আহ।
এ গাঁৱলীয়াত মানে, কোনো ব্যৱসায়িক ক্ষেত্ৰত নকৰে মানে গাঁৱলীয়া জেগাত কিটো কৰে এনেকুৱা কাৰণে কৰে। যে উম খেতিটো কৰি উ গোটেই বছৰটো কাৰণে ধানটো গোটাই তাৰ পৰা খাই থাকিব পৰাকৈ চলি থাকিব পৰাকে কৰে আৰু কিছুমান মানুহে এনেকুৱা কৰে যে খেতিটো কৰোতেনে মানে সহকে কৰে। আৰু তাৰ পৰা যোনটো বছৰ ৰটোৰ কাৰণে মানে এটা জোখত খাবৰ কাৰণে, ৰাখি থয়, আৰু বাকী যোনখিনিত বাকী যোনখিনি বাঢ়িব মানে সৰহ হয়। সেইখিনি এ বেছি বেছি দি পৰা, তাৰ পৰা যোনটো টকা মানে পাই, সেইখিনি মানে টকা পায়, আৰু সেই টকাৰে তোৰ যিমান খিনি খেতি কৰোঁতে মানে প্ৰয়োজ আজিকালি কিয়নো আজিকালি ঘৰ গৰু নাইকিয়া হৈছে। উম, গৰু আৰু আজিকালি নৱপ্ৰজন্মই গৰু কি বস্তু এইটো চিনি পাইছে কিন্তু নাঙল যৱলি সেইবিলাক বস্তু চিনি নোৱা হৈছে সেইবিলাক সেইবিলাকে খেতিয়ে নক হৈছে আজিকালি- আজিকালি মানে ট্ৰেক্টৰ পাৰৈ টিলা তেনেকুৱা ধৰণৰ মানে মানে যন্ত্ৰ আবিচ হৈছে আৰু আজিকালিতো ধান কটা মেচিন ধান ৰোৱা মেচিনলৈকে হৈছে আৰু সেইখিনি আকৌ সেইখিনিয়ে যেতিয়া মানে লগাই পেলাই খেতি কৰা হয় যথেষ্টখিনি মানে টক প্ৰয়োজন হয় টকা পইচাৰ মানে জ প্ৰয়োজন হয়। আৰু সেই টকা মানে এনেকুৱা হয় গাঁৱলীয়া জেগাততো মানুহখিনি দৰিদ্ৰ পৰিয়ালৰ হয়। বা নিম্নমধ্য বিত পৰিয়ালৰ হয় আৰু তেওঁলোকৰ কাৰণে সেইখিনি টকাও মানে বহুত হয় আৰু সেই কিন্তু মানে যেতিয়া ধান টো যেতিয়া সৰহকে কৰিব সৰহকে কৰি নিজ নিজও খাবৰ জোখত বছৰটোৰ কাৰণে ৰাখি আৰু বাকী বাকী খিনি বেছি দি পেলাই তাৰ পৰা যোনটো টকা মানে পাই সেইটো টকাৰে এটো।
হেৰি কৰিব পাৰে আৰু মানে তাত যোনখিনি মানে খৰচ হয় সেইখিনিত তো ব্যৱসায় কৰিব পাৰে আৰু ঘৰতো ব্যৱসায় কৰিব পাৰে।
মানে আজিকালি বিজ্ঞানসন্মত যুগতো চব বিজ্ঞানে হৈছে ন মানে তোমাৰ এতিয়া বিজ্ঞান আজিকালি ট্ৰেক্টৰ বিভিন্ন ধৰণৰ মেচিন উলাইছে ধান কটাৰ পা ধৰি ধান কটাৰ উলোৱা পা ধৰি
সেয়াই তেনেকে মানে সেইকাৰণে এনেকা আজিকালি মধ্যাবিত্ত পৰিয়ালৰ মানে অলপ প
প্ৰব্লেম হৈ গৈছে অ।
গৰুটো মানে উঠি গল আজিকালিতো আজিকালি গৰু পাব নে? এতিয়া হৈছেটো উম, তাৰ পৰা তোৰ নাঙল যুৱলি মৈ এয়া পিছে তেনেকুৱা ধৰণৰ বস্তু যিখিনি গৰু গাড়ী গৰুৱে যোনখিনি মানে বস্তু অ নিয়া কৰা। এখন গৰু গাড়ী সেই গৰু গাড়ীত সেই গৰু গেৰিও সেইবিলাকস্তুজিকালি নব যে মই মানে চিনিয়ে- ৱা এনেকুৱাই মানে এনেকুৱাই মানে উন্নত হৈ পেলাই গৈ আছে আজিকালি বিজ্ঞানৰ যু যুগ হৈ গৈ আছে ন।
উম, তাকে।
তাকে।
হেল্ল' শুনছানে?
উম শুনি আছো ক।
অ। মানে আমি কি মানে এতিয়া চা বিজ্ঞানসন্মত যুগত আমি শুৱ পৰা তোমাৰ ৰাতি
ৰাতি ৰাতিপুৱা উঠা পৰা তোমাৰ আজি শুৱা লৈকে সকলো বিজ্ঞানতে পৰে ন। সেয়া বিজ্ঞানতে পঢ় বিজ্ঞানত পঢ়ৰে যদিও আমি চব কথা আমি বিজ্ঞানৰ মতে চলিব নোৱাৰো কিছুমান কথাটো আমি কৰিব লাগ যেনে এতিয়া আমি চাবি বিজ্ঞানৰ মতেতো কোনো বিজ্ঞানেতো চব কৰিব পাৰিছে ত মাত্ৰ এটাই কৰিব পৰা নাই যে মৰা মানে যোনখিনি মানুহ মানে মৰি যায় ম সেইখিনি মানুহ জীয়াব পৰা নাই সেইটো কৰিব পৰা নাই আৰু বাকী চব কৈছো মই এইটো কবলৈ যোৱা নাই যে- মই এইটো ক'বলৈ যোৱা নাই যে এ বিজ্ঞান নহলেও নতুন বি বিজ্ঞান নোহোৱাকে আমি চলিব পাৰিম সেইটো কবলৈ যোৱা নাই কিন্তু আজিকালি মানে দেখিবলৈ পোৱা গৈছে যে। বিজ্ঞানৰ বিষয়ে এতিয়া আমি চাবলৈ গ'লে আমি নামঘৰ বা ভগ আমি যোনটো মানে প্ৰতিমূৰ্তি দি পূজা কৰো সেই তেনেকুৱা আৰু তেনেকুৱা ধৰণৰ বিলাক মানে সেইবিলাকতো ভাবিব গ'লে আমি এটাটো এটা ভবা মানে মানুহে মনত ভাবি লোৱা এটা তেনেকুৱা শ তে হয় মানে উম পূৰ্বপুৰুষসকলে পৰা চলি অহা মানে এাৰ সেইটো প্ৰক য়া মানে পদ্ধতি সেই সেই পদ্ধতিটো মানে মোৰ তেতিয়াৰ পৰা চলি আহিছে আৰু সেই সেইটো মানুহে মানে। তেনেকে চলি আহিছে সিহতে সেইটোতো বিশ্বাস কৰিছে যদি, উ যদি আমি অকল হেৰিয়ৰ কথাই ভাবো যে বিজ্ঞানৰ কথাই পাতিছো আমি- বিজ্ঞানৰ কথা যদি ভাবিবলৈ হয়, আমি সেইটো নহ'ব। অ', মানে চবেই আজি আজিকালি সেইটোৱে অকল বিজ্ঞানৰ মতে বিজ্ঞান ইমান উন্নত হ'ল যদিও মানুহবে সেইটো কাম কৰে। কিয় মানে এইটো মানে পূজা চূজা পূজা পাতল- তেনেকুৱা ধৰণৰ সেইখিনি যে কৰে সেইটো কৰে কিয় মানে সেইটো মানে- পুৰুষসকলৰ পৰা সকলৰ পৰা চলি আহিছে, মানে এতিয়া সেইটো এটা এনে আহি পৰিছে আমাৰ দতাই কৈছিলে দতাই কৈছিলে কাৰণে আমি কৈছো। আৰু আমাৰ পিছৰ প্ৰজন্মই এনেকুৱা হ তেনেকুৱাই হ'ব যে আমাৰ দেতাই কৈছিলে এইটো কাৰণ সেইটো। কেনে আমি কৈছো তেনেকুৱাই চলি অহা এটা মানে হেইটোৱে হেৰি হয়।
পৰম্পৰা আও। মানে তোমাৰ এতিয়া বিজ্ঞানে চব দিব পাৰিছে, কিন্তু জীৱ দিব
উম, বিজ্ঞানে সেইটো কৰিব পৰা নাই।
উম বাকি বি
বাকী বিজ্ঞানৰ অৱদৰ কথাটো ক'বই নেলাগে বাৰু। বিজ্ঞ বিজ্ঞান কৰিছে, বিজ্ঞানে বহুতো কৰিছে। এতিয়া বিজ্ঞানে চাব গ'লে ন'হলে আকাশ চন্দত, চন্দত গৈ পেলাই মানুহ পাই গৈছে গতিকে সিমানতটো ইমানতটো মানে ইমানতটো আগবাঢ়ি গৈছে এ মে ইমান আগবাঢ়ি গৈছে।
উম আৰু তোমাৰো আগলে এতিয়া বিজ্ঞানে আৰু কি কৰিব ঠিক নাই।
হয়তো তোমাৰ মংগল গ্ৰহতো মানুহ থাকিব পৰাকৈ দিব চাগে। বিজ্ঞানে এতিয়া যিমানটো স্পীড মানে- বিজ্ঞান আগবাঢ়ি গৈছে সিমানটো স্পীডত সেইটো যে নহব আজি যুগত মানে হ'ব নোৱাৰে।
হয় বাৰু কথাটো ঠিকেই পাতিছো।
উম।
উম।
অথনি মানে দেই মই মানে চিৰি-চিৰিয়েল এখন মানে চাই আছ ম চা চমি দেই চিৰিয়েল খনত মানে মই এটা কথা মানে হেৰি কৰিলে। পালো যে চহৰত থকা হা চহৰত গৈ পেলাই মানে- গাঁৱৰ মানুহ এজন থাকেগে তেওঁ কৈছে। এনেকে বজাৰৰ পৰা আমি বস্তু এনেকে আনিব যাওঁ, এনেকে শাক পাচলি খাব লাগে। আৰু আজি আজিকালি ল'ৰা-ছোৱালীয়ে কি কৰে, নৱপ্ৰজন্মই ডাইট ৰাখে, মানে খোৱাতটো মানে কমাই এটা জোখত হেৰি কৰে মানে। কি সেইটো নহয় মানে তেওঁ মতে পোৱা সেইজনো বুঢ়া মানুহ হয় আৰু গাঁৱত থকা মানুহ নহয় গাঁৱত থকা মানুহজ মানে চহৰত গৈ পেললে তেওঁ অনুভৱটো এনেকুৱা যে তেওঁ কোৱা মতে আমি পুৰা খাব লাগে। শাক-পাচলি খাব লাগে হেৰি কৰিব লাগে তেনেকুৱা কৰি পেলাই মানে স বজাৰলৈ যায় হা বজাৰত গৈ বজাৰৰ পৰা বস্তু আনি থাকে। তেনেকুৱাতে মানে মানুহজনিৰ মানে কথোপকথনতটো কৈছে তেওঁলোকৰ মা নে কথোপকথন কৰি আছে। পাতিছে যে গা ইয়া চহৰতো মানে চবজি যোনবিলাক শাক পাচলি হয় সেইবিলাক দামতটো বহুত বেছি আৰু লগত তেওঁ কৈছে যে সৈখিনি মানে সতেজ নহয়, মানে ভাল নহয়। থ খিনি মানে ৰাসায়নিক সাৰ প্ৰয়োগ কৰি উৎপাদন কৰা বস্তু তেনেকুৱা তেনেকুৱা হয় মানে। তাৰ তুলনাত চাব গ'লে গাঁৱতো বিভিন্ন ধৰণত তেনেকুৱা শাক পাচলি ঘৰৰ মানুহৰ প্ৰতি ঘৰৰ বাৰীতে নে দেখিবলৈ পোৱা যায় প্ৰতি খোৱা মানুহতে তেনেকুৱা খেতি কৰে আৰু সেয়া যে কৰে সি আৰু তাতকে মানে ভাল কথাটো কি গম পাইছ যে সেয়া যে খেতি যে মানুহে যে প্ৰতি ঘৰ বাৰীতে যে কৰে সেয়াও শাক-পাচলিৰ সৈতেটো কি সম্পূৰ্ণ মানে প্ৰকৃতিৰ পৰা পোৱা আৰু কেঁচু সাৰ জাতীয় বস্তু তেনেকুৱা সাৰ গৰু গোবৰ তেনেকুৱা মানে দি পেলাই হেৰি কৰা উৎপাদন কৰা হয় মানে তাত কোনো ৰাসায়নিক সাৰ প্ৰয়োগ খোৱা নহয় তেনেকে খেতি কৰি যোনটো সেইটো চব্জি হয় সেইটো বহুত সতেজ হয় আৰু সেইটো খালেও মানুহৰ কোনো অপকাৰ নকৰে। এতিয়া চহৰ যোন মই এতিয়া যে কলো সেই চহৰৰ সেইটো মতেতটো ক'ব গ'লে সেইটো চব্জি খাই পেলাই এনেকুৱা মানু মানুহৰ বেমাৰ হৈছে বিভিন্ন ধৰণৰ হেৰি হৈছে তেনেকুৱা হৈছে মানে কিন্তু হেৰিয়ত সেইটো নহয় মানে গাঁৱত আৰু গাঁৱতটো ক'ত প্ৰতিঘৰ মানুহতে শাক পাচলি থাকিবই প্ৰতিঘৰ মানুহতে কম পৰিমানে কৰে বেছিকে নহয় মানে এইটো বেচিবৰ কাৰণে বা তেনেকুৱা কাৰণে মানে ব্যৱসায় ক্ষেত্ৰত নহয় কিন্তু মানে ঘৰতে খাব পৰাকৈ নিজে মানে। প্ৰতিঘ মানুহতে শাক পাচলি থাকে আৰু প্ৰতিঘৰ মানুহতেতো উ তীঘৰ মানুহ এতে বুলি ক'ব নোৱাৰি কিন্তু মানে প্ৰায় চব প্ৰায় আকৌ ঘৰতে এইটো আম কঠাল আহ লেতেকু তাৰ পৰা ৰাল্লিছ তেনেকুৱা ধৰণৰ মানে ফল মূলো পোৱা যায় আৰু তাত চাব গ'লে শাক পাচলিৰ কথা জিদেই কৈছে আজিকালিতো সেইটো একেইটো তাতো সেই একে সাৰ প্ৰয়োগ কৰি কৰাই মানে ৰাসায়নিক সাৰ প্ৰয়োগ কৰি পেলাই কৰা ফল মূল তেনেকুৱা জাতীয় বস্তুয়ে পায় আৰু সেই